আকাশ হয় আপুনি বাৰু ব্যস্ত আছে নেকি?
নাই, নাই মই ব্যস্ত নাই দিয়ক মই এনেই আছোঁ কওকচোন। কি ক'ব বিচাৰিছে?
হয় নিশ্চয় অ আপোনাৰ লগত মানে মই বিষয়ে এটা আলোচনা কৰিব বিচাৰিছো। আপুনি বাৰু আগ্ৰহী হয়নে?
হয় নিশ্চয়, নিশ্চয় হয় মই নিশ্চয় বহুত বেছি আগ্ৰহী আপুনি। কি বিষয়ৰ ওপৰত আলোচনা কৰিব?
হয় মই আপোনাৰ লগত মানে আমাৰ অসম
অসমৰ বানপানীৰ বিষয়ে আলোচনা কৰিব বিচাৰিছিলোঁ আপুনি । যিখিনি মানে জ্ঞাত সেইখিনি জনাব বুলি মই আশা ৰাখিলোঁ
হয় নিশ্চয় আপুনি যিটো বিষয় লৈ আহিছে এইটো বৰ গুৰুত্বপূৰ্ণ বিষয়। বিশেষকে আমাৰ অসম অঞ্চলত আপুনিতো জানেই আমাৰ অসমত এ মৌচুমী জলবায়ু আছে যাৰ ফলত অসমত প্ৰচুৰ পৰিমাণে বৰষুণ হয় বাৰিষা কালত। আৰু আমাৰ অসমত নদ নদীও বহুত বেছি আছে তাৰে ভিতৰত আমাৰ। প্ৰধান নদী ব্ৰহ্মপুত্ৰ তাৰ পৰা বহুত কেইখন উপ উপনদী বৈ আহিছে যাৰ ফলত অসমত এ নদী বেছি হোৱা হেতুকে আৰু বৰষুণৰ পৰিমণ বহুত বেছি হেতুকে। আমাৰ অসমত বানপানীৰ পৰিমান বহুত বেছি হয় আৰু বানপানীৰ ফলত আমাৰ। ৰাজ্যখনৰ অতীজৰে পৰা বহুত বেছি ক্ষতি হৈ আহিছে। গতিকে বানপানী বুলি ক'লে এ নদীৰ মথাউৰি ভাঙিয়েই হওক বা বৰষুণৰ পানী। জমা হৈয়ে হওক বা নগৰ চহৰ অঞ্চল ফলত এ বৰষুণৰ পানী জমা হৈয়ে হওক যে-যেতিয়া পানীটো ফৰ্তি হৈ যায়। সেইটোকে মই বানপানী বুলি ভাৱোঁ আৰু মই আপোনাৰ পৰা অলপ কৃত্ৰিম।
হয় মানে কি হয়। হয় নগৰ চহৰত আজিকালি মানে বিশেষকৈ বানপানী হোৱাৰ কাৰন বিলাক হৈছে যে। নলা-নৰ্দমা বিলাক তেনেকৈ মানে। চাফা নকৰে নলা নৰ্দমাবিলাকত প্লাষ্টিক জাবৰ জোঁথৰে মানে ভৰ্তি হৈ থাকে। ত' তাৰ কাৰণে বানপানী যথেষ্টখিনি বৃদ্ধি পায়। যে পানীতো যাব নোৱাৰে মানে যোৰ পানী ততে জ মা হৈ থাকে ত' তাৰ ফলত বানপানী যথেষ্টখিনি হোৱা যায় যে চহৰত যদি। ভালকৈ যদি এঘন্টাও বৰষুণ দিয়ে তেতিয়াহ'লে। আৰ নেক্সট ঘণ্টাত আমি বৰ বানপানী হোৱা দেখা পাওঁ। মানে যথেষ্টখিনি বানপানী হয়।
হয় । কৰে আৰু এইখিনিত এ বহুত মানুহে । মানে নলা নৰ্দমাৰ।
হয়ঁ!
হয় নাদা খাই পানীটো চাব নাৰে আৰু প্ৰতে বানপানী-
হয় তাৰ ওপৰতে বানপানী হয় কাৰণ যদি নলা নৰ্দমাবিলাক- ঠিক ঠাক থাকিলেও হয় বা চাফা হৈ থাকিলেও হয় যদি জাবৰ জেথৰ নাথিলহেঁতেন। তেতিয়াহ'লে সটো নৰা নদমা মে পানীতটো বৈ গ'লহেতেন আৰু তেতিয়া বানপানী সি নহ'লহেঁতেন। বা সৰ সজুৰিও যথেষ্টকাম নাই কিন্তু বৰ্তমান যিহেতু নলা নৰ্দ বিলাক সুচল নহয়। চেছ চে
হয়ঁ হয়ঁ মই ভাবো কি যেতিয়া মানে ডাঙৰ পোলিৱা হ'লে ধেই টকা ঘটিব পাৰে গতিকে মই ভাবো এজন পৰিপক্ক ইঞ্জিনিয়াৰ- মাত তেওঁলোকৰ চাব দি ঘৰটো বনওঁ যাতে নলা নৰ্দমাৰ খতিজন থাকে। পানীটো যাৱ পাৰে বৰষুণৰ পানীটোৱে। প্ৰকৃতো বানপানীৰ সৃষ্টি নকৰে সমাজৰ কথা ভাবে। ক'লে তাৰ নিয়ম কৰিব লাগে ঘৰে ঘৰে
হয়ঁ!
হ'ব লাগিব অঁ!
মানে মই ক হয় যটো এই অসম মানে নলা নৰ্দমা বিলাক- বৰ্তমান ৰাস্তাৰ প্ৰত্যেকটো ৰাস্ত কাৰণে সেইকাৰণে নলা দমা বেছি যথেষ্ট পৰিমণে দুফালেৰে নলানদমা থাকেই চহৰ বিলাকত। কিন্তু তাৰ ব্যৱস্থা মানে তাক চাফ চিকুণ কৰাৰ বা ভালদৰে ৰখাৰ দায়িত্ব মানে আমাৰ জনসাধাৰণৰ যদি মানুহে য-
জনসাধাৰণৰ হয়।
বৰ জোথৰ নেপেলায়। তেতিয়াহলে নলা নৰ্দমা এনেই ভাল হৈ থাকিব আৰু ভাল হৈ থাকিলে বানপানী নহয়ে।
নিশ্চয়।
তে আৰু যদি- মানে অকল চৰকাৰে বলে নহ'ব যে জনসাধাৰণতে ভালদৰে ৰাখিব লাগে।
নিশ্চয়।
লাগিব।
নিশ্চয় নিশ্চয় আমি বাৰু এ কৃত্ৰিম বানপানীৰ ওপৰত এ কলোৱেই। এতিয়া মই ভাবো আ নই এই গাও অঞ্চলত যিটো বানপানী হয় তাৰ ওপৰত আপুনি কিবা কব নেকি?
গা গাঁও অঞ্চলত বানপানীতে- একো হোৱা দেখা নাযায় মাজে মাজে হয় বাৰু যেতিয়া হয়ঁ শুনি আছো।
হয়ঁ হয়ঁ আপুনি কৈ থাকক মই শুনি আছোঁ।
বানপানীৰ সাৰ যথেষ্টখিনি কম
হয়ঁ নিশ্চয় মই শুনি আছোঁ। হয় নিশ্চয় মই শুনি আছোঁ। হয়, আপুনি গাঁৱৰ বানপানীৰ বিষয়ে কৈ আছে।
প্ৰয়োজন বুলিও ক'ব লাগিব। কাৰণ বানপানী যদি হ'লেহেঁতেন, তেতিয়াহ'লে হয়তো মানে খেতি বাতি ভাল নহলেহেঁতেন। কাৰণ বানপানীৰ সহায়তে আপোনাৰ নদীৰ পৰা বোকা মাতি বিলাক আহে। হয়। আৰু যদি পলসুৱা মাটি নাহিলেহেঁতেন তেতিয়া হয়তো হয়। গাঁৱলীয়া অঞ্চলত হয়তো তেতিয়া খেতি বাতি ভাল নহব, যদি পলুহুৱা মাটি নাহে পথাৰে পথাৰত। হয়, ত
ব, আপুনি কৈছে কি গাওঁ অঞ্চলত যিটো বানপানী হয়, তাৰ প্ৰয়োজনো আছে।
হয়। আৰু প্ৰয়োজন থাকিলেও আমাৰ ধৰক হয়, ক'ক?
হয়।
হয় আপুনি ক'লে কি, বানপানীৰ ফলত আমাৰ মাটিটোৱে পলস পায়। যাৰ ফলত অসমৰ এ গাঁৱৰ খেতিয়কসকলে খেতিটো কৰিব পাৰে। কিন্তু, এ, তাৰ ফলত এ, বানপানীৰ ফলত বহুত অসুবিধা হোৱাও দেখা যায়। বানপানীৰ ফলত এ গাঁৱৰ মানুহবোৰে যিহেতু গৰু ছাগলী এইবোৰ পোহে, বা নিজৰ ঘৰ বাৰী টো যেতিয়া উটুৱাই নিয়ে, তাৰ ফলতো অসমীয়া খেতিয়ক বুলি নহয়, অসম গাঁৱৰ যিবিলাক জীৱিকা কৰে গাঁও অঞ্চলত থাকি। তেওঁলোকৰ অভাৱ অনাটনে আলৈ আঠনে নধৰা হৈ যায়। বহুত বেছি অসুবিধা হয়। মই ভাবো কি এ, মানে বানপানীৰ প্ৰয়োজন আছে কিন্তু বেছি ডাঙৰ বানপানীৰ প্ৰয়োজন নাই। গাঁও অঞ্চলত এটা সৰু বান পানী যদি কম সময়ৰ কাৰণে হয়, তাৰ ফলত আমাৰ অসুবিধাত কৈ সুবিধাটো বেছি হ'ব।
হয়। হয়, নিশ্চয় আৰু যদি আমি বানপানী কম পৰিমাণে হয় হ'ল
হয়,
হয় নিশ্চয়। আৰু বৰ্তমানটো আমাৰ উম বানপানীটো কি হয় যিহেতু, আমাৰ সকলো নদীতে মথাউৰী স্সৃ কৰিছে। গতিকে কি হয় মানে যি অঞ্চলত মথাউৰি ভাঙে, সেই অঞ্চ চলত বানপানী বহুত এ, গা গাঁৱে হওক, ঠাইখিনিয়ে হওক, বিধস্ত কৰি পেলাই। যদি আমাৰ মথাউৰিটো ভাঙে, কিন্তু আগৰ দিনত যেতিয়া মথাউৰি নাছিল, তেতিয়া সকলোতে পানীত এটা সমপৰিমণৰ যায়। মাটিৰ পলসো দিছিল, বেছি ক্ষতিওকৰা নাছিল। কিন্তু এ তাৰো কিছুমান অসুবিধা আছিল, তেতিয়া বাৰ- বাৰ বানপানী হৈছিল। এতিয়া মথাউৰিৰ ফলত অকলে এটা অঞ্চলতে হয়। কিন্তু সেই অঞ্চলটোতে বহুত বেছি অসুবিধাৰ সৃষ্টি হয়। গতিকে তেনেস্থলত আমাৰ যিবোৰ অঞ্চলত দুৰ্বল মথাউৰি হৈ থাকে, তেনেবোৰ অঞ্চলত আমাৰ বাৰিষা কালত ছশ টকাতে যাওঁক আমাৰ কিছুমান সং দল সংগঠন, আহ তাত গুৰুত্ব প্ৰদান কৰিব লাগে
হয়, চৰকাৰে মানে বানটো ৰ মানে বানপানী ৰক্ষা কৰাৰ কাৰণে যথেষ্ট পৰিমাণে নদীৰ মথাউৰিবিলাক বান্ধে কিন্তু হয়তো নদীৰ মথাউৰি যেনেকে বান্ধে সেই সিখিনি হয়তো যথেষ্ট নহয়, কাৰণ নদী হৈছে এটা প্ৰাকৃ- তিক বস্তু হয়, প্ৰাকৃতিক বস্তু এটা আমি বাধা দি হয়তো অলপ সময়ৰ কাৰণে বাধা দি ৰাখিব পাৰিম কিন্তু সম্পূৰ্ণৰূপে বাধা দিয়াত মানে সম্ভৱ নহয়। ত', তাৰ কাৰণে নদীৰ মথাউৰি বন্ধাৰ পিছতো আৰু ভাঙি যায় হয়তো আৰু নদীয়ে কি কৰে মানে প্ৰতিবছৰে গতি সলাই থাকে। যেন বাঘ নদীৰ মথাউৰিবিলাক খান্দি খান্দি নি থাকে। ত তেনে,
নিশ্চয়, মই ভাবোঁ, হয়।
তাত মানে হয়
নিশ্চয় মই ভাবো কি, আহ আৰু মই এটা কথা ভাবো কি ধৰক আমাৰ কিছুমান অঞ্চল আছে এইবোৰ অঞ্চলত মানে বান- পানীয়ে বহুত বেছি ক্ষতি কৰে, কিছুমান দ অঞ্চল আছে আৰু সেইবোৰত এ বানপানীত যাতে অসুবিধা হলেও মানুহখিনিয়ে ভালকৈ থাকিবও পাৰে বা - নিজৰ জীৱ জন্তুসমূহ ভালক ৰাখিবও পাৰে তাৰ সফত এ হৈছেও বাৰু কিছুমান। বান পানী অঞ্চলত কিছুমান ঘৰ বনাই ওখকৈ
হয়।
সেইবোৰ ঘৰ‌ও বনাব লাগে বুলি মই ভাবো।
হয়।
তেনেকুৱাকৈ বনাব লাগে, আৰু বানপানীৰ সময়ত একদম দ- দুবা অঞ্চলৰ মানুহক সাহায্য দিব লাগে, হয়। নিশ্চয়।
হয় নিশ্চয়। হয় নিশ্চয় আপুনি গুৰুত্বপূৰ্ণ কথা কলে, আগৰ দিনৰ মানুহে বানপানীত হয়।
চৰকাৰে মাজে মাজে কিছু পৰিমাণৰ দিয়া দেখা যায়। আৰু লগতে আগৰ দিনৰ মানুহে হয় বানপানী পৰা ৰক্ষা পাবলে চাংঘৰ সাজিছিল।
হয় নিশ্চয় নিশ্চয়।
কিন্তু বৰ্ত- মান চাং- ঘৰতো কেনেকে দে-
ঘৰ দেখা নাযায়।
দেখা পোৱা নাযায়েই। কাৰণ আজিকালি মানুহে, হয়।
হয়। কিন্তু বানৰ দুৱা অঞ্চলবোৰত হয় নিশ্চয়। কিন্তু ধুৱা অঞ্চলবোৰত আজিকালি টিঙৰে লোহাৰে কিছুমান ওখ ওখ ঘৰ বনাই, সেইটো দেখিবলৈ পোৱা যায় কিছু অঞ্চলত। হয় নিশ্চয়।
ত' তাৰ কাৰণেও হয়তো বানপানী বানপানীৰ কাৰণ মানে যথেষ্টখিনি ক্ষতি হয়।
নিশ্চয় -নিশ্চয় বহুত বেছি ক্ষতি হয়। কিন্তু বানপানীত অকল মানুহক যে সাহায্য দিব লাগিব তেনেকুৱা নহয়। গৰু-ছাগলীসমূহক আমি ভালা
হয় আৰু লগতে কিন্তু পানী হ'লে কিছুমান ঠাইত মানে হয় শিবিৰ পাত এটা বা চৰকাৰী সাহাৰ্য্য দিয়া দেখা পোৱা যায় কিন্তু। হয়। হয়। হয় হয় আৰু আজিলৈ হয় এইটো হয়।